অ
অ নমস্কাৰ
অ নমস্কাৰ
কি কৰিছে
এইফালে আছো এনেই কওকচোন
বাকী চাহ তাহ খোৱা হল
উম বৰ হ'ল এই ৰাতিপুৱা ভাত চাত নাখাওঁ এনেকৈ চাহটো খাই দিলো আৰু
অ মোৰ না মোৰ ৰাতিপুৱাতে ভাত লাগে মানে ৰাতিপুৱা কেইটামান খালে মই দুপৰিৱালৈ নাখাওঁ আৰু
অ মানে আপোনি ৰাতিপুৱা খাজ
অ ৰাতিপুৱায় খাই দিওঁ মানে এই ৰাতি মানে সোনকালে খোৱা হল যে সেইকাৰণে ৰাতিপুৱা মানে ভোক লাগে অলপ
ৰাতি সোনকালে মানে কিমান ছয়টা সাতটা মানে খাই দিয়ে চাগে ন
দিনটোক অলপ কামত থাকিলে আকৌ মানে কেতিয়া ভোক লাগে যে সোনকালে খাই দিওঁ মানে
অ অ কি কাম কৰে আপুনি
হে
আপুনি কি কাম কৰে
আপোনাৰ এই মাছ চাছ বিক্ৰী কৰি থাকো
মাঠা বিকি কৰে নেকি
উম
অ এই আমাৰ নিজৰে বিয়াখন আছিলে মাছৰ মাখি লিব পাৰিব নেকি
মাছ তাৰ পিছত পেণ্ডেল চেন্দে আছে
উ মানে পেডেলটোৰ কথা মই সুধিম বাৰু এনেই মাছটো লাগিছিল দিব পাৰিব নেকি
এতিয়া কি মাছ লৈ আহিছিলে বা
গাছ কাপ আছে নেকি গাছ কাপ
ম ভোল বেছি হয় নহয়
পাম্পে পাম্পলে
অ পাম্পেট নি উপায়ে পামলে আছে এই বিয়াত কচ মাছ নুখোৱাই নেকি
অ' মানে চবে জিটি মাছ খাব বেয়া পাই যে, ভাবিলো যে জিটি মাছ নুখুৱাওঁ ভাল মাছ ভাল মানে ভাল মাছ এটা খুৱাওঁ আৰু।
বাকী আপোনাৰ এতিয়া ৰেট কিমান দি আছে আপুনি?
আপুনি এনেই মই গাঁৱত মই হেৰি কৰি দি আছিলো আপোনাৰ এ পামপ্লেত দু শকৈ দি আছো।
অ' মোক কিমানকৈ মোক মোক এশ পঞ্চাছকে ধৰিব আৰু।
সেই এশ পঞ্চাশ বহুত ক'ম, কিবা এটা মিলাই দিব। এশ ষাঠি টকামান সত্তৰ টকামান এটা দিব আৰু।
এশ পাচপন্ন ধৰিব আৰু।
হব দিয়ক। কেম
মোক মই এক মোৰ প পঞ্চলিছ
পঞ্চাশ কেজিয়ে লৈ লওঁক আৰু পাঁচ কেজি লাগিবওঁ পাৰে না।
অ' সেই কাৰনে কৈছো আপুনি দেৰশকে ধৰি লওঁক।
হ'ব বাৰু তে।
বাকী আপোনাৰ পেণ্ডেলৰ খৰচ পেণ্ডেল টো আপুনি পেণ্ডেলৰ কাম চাম কৰে নহয় ন? আপোনাৰ বক্সো আছে বুলি শুনিছো বক্স আছে নে আপোনাৰ? অ' মোক বক্স চাৰিযোৰ লাগিব বিয়াৰ দিনাখোন
অঁ বিয়া বিয়া বিয়া দিনাখন লাগিব নে নাই বিয়া আগতে দিলেও হ'ব?
উম বিয়াৰ আগত দিলেওঁ হ'ল হয় মানে এদিনৰ আগত দিলেওঁ হ'ব। এতিয়া আপুনি বক্সৰ ৰেটটো কিমানকৈ লৈ আছে?
বক্সৰ ৰেট মই আপোনাৰ দিনত দুহেজাৰ কৈ লৈ আছো দুটাত, এযোৰত।
মই দুদিনৰ কাৰণে ল'ম টকা তিনি হাজাৰ দিম দিব?
এই বহুত লষ্ট হুই যাব ধেৎ।
আপুনি যদি এদিনৰ দুহেজাৰ লৈ আছে দুটা বক্সত, মই এহেজাৰ টকাৰ কম
আপোনাৰ আকৌ এযোৰ বক্স নাযাই নহয় দুযোৰ হ যাব বুলি কৈ আছে।
হৈ যাব, লাষ্ট টকা পচিচশ দিম আৰু।
দিব দিয়ক। গাড়ী গাড়ী যাব না আকৌ, লাইট চাইট টো লাগিব, টকা পাঁচ হাজাৰ দি দিব লাইটে চাইটে চব হেৰি কৰি
আপোনাৰ ক লাইটে চাইটে বক্সে চক্সে মিলাই পঞ্চলিশ টকা দি দিম আৰু হুই যাব।
উ পাঁচ শ টকা এটা কাৰণে লাগি থাকিব নেকি। পাচ শ টকা এ
নহয় না পাচ আপুনি লাগি থাক নেক এতিয়া আপুনো আপুনি কিমান কাম কৰি আপোনাৰ পইচা নাই বুলি আপু পাঁশ টকা লাগ থাকিলে বেয়া লাগে আৰু। ইমান ধনী ধনী মানুহ।
লাইট কি কি দিব লাগিব?
লাইটটো আপুনি লাইটটো মোক এনেকুৱা দিম লাইট যে দিম, এনেকুৱা যে বগা লাইটটো যে
এই সৰু জিৰ' পাৱৰ
নহয় নহয় এটা এটা বগা লাইট এটা আছে বিয়াত যে লগাই যে
অ' ডাঙৰ যে এনেকা আপোনাৰ এই পাচি টাইপৰ যে গোল লাইটটো যে
অ' অ'
অ' সেয়া কেইটা লাগিব?
এনেকুৱা মোকো বিশটামান লাগিব।
উম, তাৰপিছত আপোনাৰ হেলজিন লাগিব চাগৈ।
উ, হেলজান লাগিব দুশ ৱাৰটৰ দিব মোৰ হেলজান, হেলজানটো মোক চাৰিটা হলে হৈ যাব।
আহ আৰু পিপলাইট
টিউব লাইট টো মোক টিউব লাই লাগিব দে মোক দহট মান টিউব লাইট লাগিব।
টিপলোইট ক'ত দিবা বুলি
সপ মইতো সেই মানে তোৰ ৰাতি সেৰিফালে দিম তোৰ এইফালে খোৱা, বোৱা ফালে
পোৱাাব বাল আছে।
উম, ভাবিছা আৰু ৰ'বচোন কোনটো ভাল হয়।
নাই বাল্পে দিই মানে ফ্ল লাইট আপোনাৰ হেৰি হয় এই ফিৰছো যে কিবা, কিবি শেষ কৰো দে। আকৌ য ৰাতি যদি দুটা, তি আকৌ ইমান মানে হেৰি লবোৱাৰে মানে লুট লব নোৱাৰে দুটা, তিনিটা যদি আকৌ ৰাতি ফছো যে আকৌ ৰাতি আপোনাৰ সলাব লাগিবিব দি পেলাই
মই গম পাইছো বাৰু কথাটো আপুনি কোৱা বাক কি হেৰি কি বুলি কয় এইটো আপোনাৰ কাপোৰৰ ৰং কি, কি, আছেনো এনেই
এ, বহুত কালা আছে।
মোৰ ভাল ৰং জোটা কেইটামান চাই দিব আৰু
ম, পেণ্ডেলটো কিমান ডাঙৰ হ'ব বাৰ
আপুনি আবৌ আহিবচোন আমাৰ ঘৰলে
বিয়া কেতিয়ালৈ এনে
বিয়াতো মোৰ আৰু আছে আৰু পয়ত্ৰিশ, চল্লিশ, পঁয়ত্ৰিশ, ত্ৰিশিমান আছে। আৰু আমাৰমাহ আছে দুই হাজত বিয়খন মোৰ মানে আমাৰ নিজৰে আৰু ভণ্টিৰ নিচিনা নাই, নাই হেৰি কৰবি
অ'।
আপুনি এনে গোটেইখিনি, গোটেইখিনি মিলাই মেলি কিমান ল'ব।
নাই মই এনেকুৱা কব নোৱাৰিম জেগাতটো চাই ল'ব লাগিব তাৰপিছত কিমান ডাঙৰ হব কি কথা
জেগাতটো বেছি ডাঙৰ নহয় জ, জেগাতটো বেছি বেচি ডাঙৰ নহয়।
তেওঁৱ অলপতো জেগা লাগিব খোৱা, বোৱা তাৰিছত মানুহ বহা
এনে আপুনি কওকচোন আপুনি কিমান মান ল'ব পাৰিব আপোনাৰ আত এনেই
আপুনি জেগাতটো কৈ দিয়া হলে কিমান বিঘা মাটি কিমান হেৰি এনেকুৱা
উ, বেছি যাম আৰু নহয় ধৰা কিমান ডাঙৰ হ'ব এ, খোৱা, বোৱাটো ধৰ খোৱা, বোৱাটো কেনে ধৰ মানে মিনিমাম বিশ, পঁচিছ ঘ কাটি দাব।
এখাৰ পোৱা আকৌ এইফালে মানুহ সোমাব নাই বুলি ক'লেতো অলপ ডাঙৰেই হ'ব।
মানে ধটোতি তুমি মানুহ চানহ কাৰণে
এ, এম বি স্কুলখনত কিমান হ'ব নে। খোৱা, বোৱা বি মানুহ বঢহা অকণমান মানে এনে আমাৰ স্কুলখনৰ
অ', অ', মানে মানুহ চনো বহাই মেলি খোৱা, বোৱা মানে আমাৰ বিশছ ক মান হৈ যাব।
হৈ আছে বিশনা আপুনি এটা কাম কৰিব টকা ষাঠি হাজাৰ, ম, পঞ্চা হাজাৰ দি দিব ষাঠি হাজাৰ এনে
এ, একো যে টকা পৰা দিব গ'লে। মই পৰত খালি যাব বিশ্ব মই এ, টোপোনা হ'ব লাগিব বিয়াত
উম, ডাঙৰ বিয়া তাতকে বেছি লয়।
আপুনি শুনাক আপুনি টকা, টকা, পঁচিছ হাজাৰ, চল্লিশ হাজাৰ ল'ব কৰি দিব।
এই সেনেকুৱাত নহ'ব নহয়, বহুত লছ হৈ যাব আপোনাৰ।
বা ৰিজা ল'ব।
তাত পোৰা পেণ্ডেলটো দিওঁতে পাঁচদিন, ছয়দিন লাগিব।
হয় হয়।
কি পাঁচদিন, ছদিন লাগিব, তাৰপিছত আপোনাৰ এইফালে মানুহ খৰচ
সেইটো সেই-শুনক শুনক সেইটো ডীপেণ্ড আপোনাৰ ওপৰত কৰে, আপুনি আপোনাৰ মানুহ কিমান কামিয়াল তেতিয়াহে গম পাম, আপুনি যেতিয়া কাইলৈ আপোনাৰ পাছ হৈলে কি হ'ব, আপোনাৰ পেনেল দিওঁতে পাঁচ ছয়দিন লাগে তেতিয়াহ'লে কি হ'ব?
অ' লাগিব পাঁচ-পাঁচদিন লাগিব, বিয়া পেণ্ডেল দিওঁতে মানুহৰ পাঁচদিন লাগি
কিয় পেনেল পাঁচদিন লাগিব, দিয়া আপোনাৰ মানুহখিনি ছাগে ইমান ভাল নহয় চাগে, ইমান দিন লাগে নেকি।
আপোনাৰ কি এদিনতে হৈ যায় নেকি পেণ্ডেল?
তুন্তে কি এদ-এদ দিন
আ, খুঁটা পুতিবই নহ'ব ন' খুঁটা পুতিব লাগিব, ৰছীত বান দিব লাগিব তাৰপিছত আপোনাৰ গাঁত খান্দিব লাগিব, তাৰপিছত কাপোৰ মাৰিব লাগিব, তিপাল দিব লাগিব তেতিয়াহে
অ' অকণ জল্দি কৰিব দিব।
হে, এ, অকন জল্দি আপোনাৰ চাৰিটা বজাত একে আজিকালি মানুহ গুচি যায় আকৌ সোন তেতিয়াহ'লে আপোনাৰ চাৰিটা বাজিয়ে যায়।
ৰাতিলে অকমান দেৰিলে কৰিব দিব।
নাই, এতিয়া মানুহখিনি কিবা হাজিৰা চিষ্টেমতে দিওঁতে চাৰিটা বাজিল বুলি ক'লে। কাম ভাঙিয়ে দে।
উ, বুজি পাইছোঁ বাৰু। এ, পাঁচদিনতে কৰি দিব আৰু আপোনাৰ পাঁচদিন আগত কৈ দিম মই। বাকী টকা চলি যায় আদা ন'।
পঞ্চাছ হাজাৰ, পঞ্চাছ হাজাৰ।
অ' চলি হাজাৰ দিব পাৰে যদি হ'ব। বাকি বস্তু নানো। চ কিদি?
মোৰ বক চব দিম।
কি হ'ল, কি আছে?
জে বি এল, আহুজা।
আৰু?
আৰু অকোন আছে কিবা কিবি, মই চোৱা নাই নতুনকেইটা মই খোলায়ু নাই। ভাৰাত দিয়াই নাই।
অ', অ' মোক এ, ত' মোৰ লৌ লাগিছিল দুটামান লাগিছিল আৰু হাল। হেল্ল' অ' টপ টপ তিনিটামান লাগিছিল। অ' মোক লাগিছিল বাৰু ভাল হয় এনেকুৱা কেইটামান।
অ'। হেইটো কিবা ৰাতি ফাংচন চাংচন, প্ৰগ্ৰেম চগ্ৰেম হ'ব নেকি?
এ, নৰ্মেল সৰুকে প্ৰগ্ৰাম এটা হ'ব আৰু।
ভাল বক্স দি দিম দিয়ক। ষ্টেজ চিষ্টেজটো বনাব লাগিব সেইকাৰিনে কৈছোঁ আপোনাক পঞ্চাছ হাজাৰ এটা লাগিবই।
আপোনাক ক'লোৱে ন' টকা পঞ্চাছ হাজাৰ দিম বুলি হৈ যাব আৰু।
আকৌ আপোনাৰ ফাংচন বা ষ্টেজ চেজ বনাব লাগিব অলপ।
এ, চোৱা মিলা মিলা আমি টকা পঁচিছ হাজাৰৰ ভিতৰত হৈ যাব।
পাঁচ হাজাৰ টকা এটা কাৰণ লাগি আছ নে। পঞ্চাছ হাজাৰ দি দিব। শুনক এক পঞ্চাশ হাজাৰ দি দিব বক চক হৈ পেলাই হেৰি মানে সত্তৰ হাজাৰ টকা এটা দি দিব। চব বক চক একদম আপোনাৰ চাওক এভেনিও খোৱা বস্তু চস্তুৰপা আদি চব দিব পাৰিম, চব দিম না।
আপোনাৰ এইফালে কেৰাহী চে এই
আপোনাক টকা পঞ্চাচ হাজাৰ দিম, সুই গ'ল, হ'ব নহয়।
হা।
টকা পঞ্চাশ হাজাৰ বা পাঁচপোন হাজাৰ দি দিম, হৈ যাব।
তই, বক তক মিলাই, সত্তৰ হাজাৰ মোক লাগিব। তা তলত হলে, মই নোৱাৰিম।
এই, টকা ষাঠি হেজাৰ দি অপৰাধ হৈ গ'ল।
নু ব' সত্তৰ হাজাৰ লাগিব মোক।
মই আপোনাৰ, লাষ্ট ষাঠি হেজাৰ দিম, হৈ গ'ল আপুনি আৰু-আৰু, তাৰ ওপৰত একো দাম নকব' আৰু দেই।
কিমান?
টকা পয়ষ্ঠি বা ষাঠি হাজাৰ দিম, আৰু।
এই সত্তৰ হাজাৰ টকাত এক টকা কম নহব।
মই লা পয়ষষ্ঠি মান দিম আৰু, তা ওপৰত মই নোৱাৰিম আৰু।
দিব নোৱাৰিম, আপুনি বেয়া নাপাব লাগিলে, বেলেগ বেলেগক সুধি লওক।
একো নাই, একো নাই, পাৰিব।
বেলেগ লাগিলে পাৰিলে।
আপুনি দিলে একো নহয়-নহয়।
এ নাই, ইমান লাগিবই।
আপুনি, টকা পয়ষষ্ঠি হেজাৰ লওক।
এই আপুনি ইমান, হেৰি কাৰনে লাগি আছে নে ইমান দি দ আৰু হেৰি, পাঁচ হাজাৰ টকাৰ কাৰণে লাগি আছে নে।
নহয়, নহয়, মোৰ পাঁচ হাজাৰ মোৰ বেলেগ কাম আছে না মোৰ। থব লাগিব নহয়, পাচ হাজাৰটো বেলেগ কামত। হ'ব দিয়ক, লাষ্ট টকা ছিক্সটি চেভেন, ল'ব আৰু।
এই আকৌ তিনি এ মই কৈছো আপুনি যদি বেলেগ মানুহক যদি পায় যদি লগাই দিয়ক মোক মানে আপোনাৰ সত্তৰ হাজাৰ টকাত মো আপুনি কমাব নোৱাৰিব।
মই লাষ্ট আপোনাক কলো নহয় ছিক্সটি এইট দিম। আৰু দুহেজাৰ টকা মোক কাৰনে থওক বিয়া দিনা মোকো লাগিব। আজিৰ কাৰণে মোক লাগিব না।
যে আপুনি আৰু এহেজাৰ টকা এটা কমাই দিব দিয়ক। মানে আপুনি চিষ্টি-চিষ্টি নাইন দি
চিক্চ আপোনাক, চিষ্টি এইট দিম, আপুনি পোৰা ফিক্স কৰি লওঁক, হৈ গ'ল টো।
এ, আপুনি এহেজাৰ টকাৰ এটা কাৰণে লাগি আছে, বাৰু ইমান কমাই কমাই, ধেইত।
লাষ্ট, ছিক্সটি এইট ধৰিম বাৰু, একো নহয় দিয়ক, আপুনি কিবা এটা মিলাই ল'ব।
এই।
বলক বলক লক, আপোনাক চিক্সটি নাইনে দিম দিয়ক।
চিষ্টি নাইন লব, চাক' ইফালে মোৰ, আপুনি কথাটো শুনক, এ লাইত ৰ, মানুহৰ পৰা আদি পা, পেণ্ডেলৰ মানুহৰ পৰা, খোৱা বোৱা পৰা
কিন্তু, বস্তুবিলাক ভাল দিব দেই, যাতে মই লাজ পাৱলগীয়া নহয় আৰু।
হ'ব আপুনি যে, তাৰপে ছিষ্টিএইটি দি দিব। যোন কেইদিন মানুহ লাগিব, তাত ভাত চাত আপুনি খুৱাই দিব পাৰিব? অ', লাইটৰ মানুহ চানুহ এইবিলাক ভাত চাত, খৰচ চৰচ, চাহ তাহ, এইবিলাক আপুনি দিব হা। অহ।